উ, কি কৰিছ?
সেই এনেই আছিলো, অকমান বহি মেলি। ভাত খালো খালো, খাল নিচিনা লাগিছে, খালো নিচিনা লাগিছে। দালি তাৰপা মটৰ মাহ বুট মাহেদি
অ'।
তাপা হাল, তাপা তাপা আও আছিলে নহয় বস্তু শুনাই নাই।
অ', অ', মই এইমাত্ৰ খালো বাৰু।
ত খাল নে?
মই খাই লৈ হাতখন ধুই আছিলো।
অ', সেইটো কথা। আচ্ছা, মই আৰু আছিলে বাৰু ভাতৰ লগত।
মই ডাইৰেক্ট গাহৰি খাইছো বাৰু।
গাহৰি ন'? অ', মজা মজা, গাহৰি গাহৰি নে খাওঁ খাওঁ? হা। মোৰো মানে ভাতৰ লগত হেৰিও আছিলে, নিমখ আছিলে। হালধি আছিলে, মচলা
অ', অ', মোৰ নিমখ আৰু অ', নেমুটো মেইন।
নেমুটো মেইন অ'।
নেমুনা, নেমুনা হলে চব অৰ্থ-অৰ্থহীন। বাকী মাহেঁতে কি কৰি আছে? মাক আনিলিগে?
মা, মাক আনিলো। মা আনি পেলাই স্কুলত আছে। এ মই গুচি আহিলো।
অ', অ', ঠিকেই আছে, এইটো কি বুলি কয় যে পৰাগে মোৰ এটা দিলে।
এই যে, তই যে মোৰ পৰা খুজিছিলি স্ক্ৰীনশ্বত। , অ', সি মোক, তাৰ কমপ্লিট টাস্কবোৰ কমপ্লিট হল।
সেইটো লিংকটো কমপ্লিট হল।
আহ।
স্ক্ৰীনশ্বট দিলে নে কি?
মোক দিছে, এতিয়া মই কি কৰিম?
এই স্ক্ৰীনশ্বট দিলে যদি আৰু হেৰি তা আহি তাত দিয়া নামটো আৰু নাম্বাৰটো জোনটো ৰেজিষ্টাৰ নাম্বাৰ গৈছিলে তাত
অ', চু-চুবঞ্চিলটোত সেইটো দিলে বাৰু।
অ', তা-তা পৰাগৰ নামটো লিখি পেলাই আৰু তাৰ নম্বৰটো দি দিবলৈ ক তোলে।
মোলৈ নে
অ' মোৰ নম্বৰ আছেতো তাৰ হাতত মোলৈ দি দিবলৈ ক ডাইৰেক্ট স্ক্ৰীন শ্বট কপিয়ে নম্বৰটোৱে আৰু নামটোৱে মো দি থবি।
অ', অ', অ'।
তোক দি দিম সি তা পা মানে এড কৰি দিব।
অ', অ', অ' কি বুলি কয়। আহ কি কয় আজিৰ দিনটো কেনেকুৱা হল আৰম্ভণিৰ পৰা ক কি কি কৰিলি?
টো মানে কেনেকুৱা হ'ল মানে আৰম্ভ হৈছেহে দিনটো আজিৰ দিনটো মানে মই কৰিলো তোমাৰ সেই ইবৰাজহতৰ ঘৰত আছিলো তাৰপা আহ কৈছিলা তুমি ৰাতিপুৱা পালা তপা পাই গ'লো মই পটককে চাৰে সাতটা বজাত চেভেন থাৰটি ছিক্সত সাৰ পাইছোঁ।
ইমান সোনকালে
তাকেই ইমান সোনকালে কেনেকৈ সাৰ পালোঁ মই নিজে গম পোৱা নাই।
উম
তাৰপৰা মোবাইলটো চালোঁ ছেভেন থাৰ্টি ছিক্স হৈছে। তাৰ পৰা মোবাইলটো লৈ পেলাই অকণমান ৰিল চীল চালোঁ তাৰপৰা ধুনীয়াকৈ কাপোৰকেইটা পিন্ধি পেলাই তাৰ পৰা বাইকখন লৈ পেলাই সিহঁতৰ জপনাখন খুলি বাইকখন উলিয়াই পেলাই আকৌ জপনাখন মাৰি পেলাই ঘৰলৈ গুচি আহিলো ঘৰলৈ অহা পাছত বাইকখন আমাৰ জপনাখন খুলি সোমোৱালো, তাৰ পৰা আকৌ জপনাখন মাৰি দিলো। তাৰ পৰা গৈ পাই ডাইৰেক্ট কাপোৰ কেইটা খুলি তাৰপা লেট্ৰিনত বহিলো। হাগিলোঁ তাৰপৰা আহি পেলাই এই বাছ এডাল লৈ পেলাই বাছ কৰিলো বাছ কৰি কৰি মোবাইল টিপিলো বহুত দেৰি। মবাইলতটো চালো মবাইল চোৱাৰ পাছত আকৌ মানে মুখখন ধুবলৈ গ'লো। মুখ খন ধুই আহি ধুনীয়াকৈ মুখখন মোহাৰি মেলি মাক চাহ বনাবলৈ ক'লো, মই মবাইল চাই আছোঁ। মায়ে চাহ বনালে চাহ মোলৈ নিদিলে খালি মানে চেনী নাছিলে কাৰণে চাহ না খালোঁ সেইকাৰণে তাৰপৰা মোবাইলটোকে চাই থাকিলোঁ আৰু মোবাইল টো চাই, চাই, চাই, চাই, চাই, চাই বহুত দেৰি হৈ গ'ল তাৰ পৰা সেই তেনেকে অকনমান গেম খেলিলো গেম খেলি উঠি মেলি সেই গেছৰ দিলো গেচ গাড়ি খেদি মেলি গেছৰ অ চু বুলিুলিছা নিচিনাকে তাৰ পৰাা গেছৰ গাড়ী খেদি মেলি আহি মেলি সেই তোমাৰ লগত ক কথা পাতিলো আকৌ মাক আনিবলৈ গ'লো তাৰ পৰাা আকৌ তোমাৰ লগত আহি পেলাই এতিয়া কথা পাতি বহি আছো
অ এইটো কি মই ৰাতিপুৱা শুই উঠিছো মানে ফোনটো চাৰ্জত দি থৈ দিয়া আছিলে আৰু ৰাতিটো
আ
তাৰপা তাৰপা ফোন টো এনেকে চাৰ্জটো খুলি বিচনাথ আকৌ ৰিল চাবলৈ পছিলে ইয়ৱৰাজে কল কৰিছে মে তাৰ টিচাৰ এটা আছিলে মোৰ ঘৰত সেইটো বোলে তাক লাগে কিন্তু মই প্ৰথমে সি কল কৰওঁতে ৰিচিভ নকৰিলো কাৰণ শুই উঠিয়ে তাৰ মাতটো শুনিব মোৰ মন নাছিলে অ তাৰপিছত অকমান দহ মিনিট মানৰ পিছত ঈশ্বৰে ফোন কৰিলে আমাৰ ফুকনা যে এই ন ননী হিচাপে যে অ' তাৰাপা মই ফোন টো ৰিচিভ কৰিলো তাৰপা ইউবৰাজে কৈছে তই মোৰ ফোনটোকে ৰিচিভ কৰা নাই কলে শুই উঠিছিলো এনেকে এনেকে হ'ল। ত তাৰ পিছত সি কলে লৈ উলিয়াই লাই আহ ঘৰ আগত ৰখি তাৰ পৰাা মই কৈছ মই শুই আছোন পিছত আহিবি বুলি।
আহ।
তাৰপা কৈছো জিমত আছো ওলাই পেলাই ৰখি থাক। তাৰাপা সেহঁতে ক'লে তাৰপিছত সেহত অহা আগত মানে মায়ে এই মোৰ চুলি হৈছে যে।
উম।
চুলি লগাল লগে জেতুকা তাৰপৰা জবাব ফুল তেনেকে লবাই দিল কিবা কিবি মিক্স পেলাই থৈ দিয়া আছিলে। ত সেইখিনি মূৰত লগাই থাকোতে সেকেইটা ওলাই আহিছে।
আহ।
মান দি গোটেই কেইটা ৰ'দত বহিলো। ভিটামিন দি লাগে। সেৰ চাৰ্ট কেইটা লৈ গ'লগে তাৰপা মই মোৰ টো ধুলো মানে এইবোৰ লাগ লাগি আছিলে যে। পিছত মূৰ ধলো মূৰ ধলো তাৰ পিছত পৰিলো। তাৰাপৰা লগৰ এজনী আছে চনিয়া বুলি তাইৰ লগত অকমান দি লেকচা মাৰিলো। আবেলি বোলে মহন্ত তই এ তাত চানা খুৱাব।
আত্ছা।
উম এতিয়া আবিলিকে চাহটো খাই দিমগে আৰু। তাৰপিছত মোৰ তাৰপা মই দেখছো যে। কিবা মোৰ এপটো যে কাৰিয়া এপ টো। ৰেজিষ্টাৰ হল ৰেজিষ্টাৰ হোৱাৰ পিছত মানে ইতয়া এনেকুৱা আৰু।
উম।
ৰেজিষ্টাৰ হোৱাৰ পিছত মই চুলটো আহি গল মানে মই মই কল কৰিবলৈ কাৰোবাক।
আচ্ছা আহ।
তোমালৈ কৈ সেই ফোন এটা লাগ গলো তুমি ৰিচিভ কৰা নাই কাৰণ তুমি গেম খেলি আছিলা।
মই গেম খেলি আছিলোঁ হয় ক'লে। আহ।
উম তেনেকে তেনেকে তাৰপৰা আকৌ তুমি মেছেজ কৰিলা এনেকে এনেকে দেউতাৰ লগত ওলাই গৈছিল। খিলো।
উ তেনেকে অ মেছেজ কৰিলো।
তাৰপিছত মই তোমালৈ কল কৰিলো তেনেকে তাৰাপ আমিক পাতিলো অ এতিয়া যে এইেই গ্ৰুপ গীতটোত যে দি আছে কিছুমান দুটকা সেইটো কি?
দুটকা
উ
একাউণ্ট ভেৰিফাই কৰিলে মানে দুটকা এটা সিহতৰ ফালৰ পৰাোাই দিয় একাউটত।
অ সেই মানে দুটকা পোৱাকেইটাই মানে একোটা নাপায়।
হ নহয় পাই পাই সেইটো মানে এউ ভেৰিফিকেচন মানে যেতিয়া কয় মানে পে'মেণ্টো যেতিয়া প্ৰেছ
উ
মানে একাউণ্টটো যেতিয়া এড কৰা হয় মানে সেই এড কৰা পাছত পিছত মানে দুটকা এটা সহতৰ ফালৰ পৰা দিয়ে সেইটো মানে সেইটো চবকে দিয়ে। মানে একাউন্ট ভেৰিফাই ভেৰিফাই কৰা কাৰণে দিয়ে মানে সেইটো দুটকাটো
অ মানে এতিয়া আমাৰ এতিয়া আমি মই এতিয়া মানে দুটা লগত কথা পাতিলো হয়নে মানে এতিয়া মোৰ টাস্কটোতো এতিয়া এটাহে কমপ্লিট হব ন?
আহ নহয় নহয় দুটাই হ'ব, মানে টাস্ক এটাই কমপ্লিট হব কিন্তু পইচা দুইটাৰে পাবি।
অ এতিয়া মই ইউ পি আই দি তোৰ তাস্ক কম্প্লিত কৰিলেও হ'ব নে ইনে বেলেগৰ লগত কথা পাতিলেও হ'ব?
উম টাস্ক কম্প্লীত কৰিলেও হয় মানে কিছুমানত কেতিয়াবা হেৰি ইউ পি আই, ইউ পি আই আইদিটো দিব লে তিনটা লগত পাতিলেই হয় মুঠতে।
এতিয়া তিনি দুটামান মোক গাব পাৰ গোটাই দিয়া আক।
এই এইকেইটা মানুহৰলেকে কৰি থাকিলেই হ'ল পৰাগ, ফুকন দা।
পৰাগৰ আকৌ হোৱাই নাই নহয় এতিয়ালৈকে।
কি হোৱানাই তাৰ?
এতিয়ালৈকে তাৰ হোৱাই নাই নহয়।
স্কিনচৰ্ট কপি মোলে দিয়াৰ পাছতে হৈয়ে যাব।
অ মানে স্ক্ৰীনচত কপি তোমালে দিয়াৰ পিছতে মানে মই তালে ক'ল কৰিব পাৰিম কিন্তু ৰেজিষ্টাৰটো হোৱা নাই নহয়।
অ ৰেজিষ্টাৰ মানে কোনটো ৰেজিষ্টাৰ নাই একাউণ্ট সেইটো এইটো এইটো হেৰিটো মই যে দিছিলো লিংকটো সেইটো লিংক টো কমপ্লিট কৰা পিছত
মানে টাইমাৰ মই তোমাক দেখুৱাম ৰ মানে ইয়াত টাইমাৰ এটা থাকে ইতা ৰেজিষ্টাৰ হোৱা নাই বুলি। এই মানে ৰেজিষ্টাৰ নহয় যে প্ৰ প্ৰথমে।
কোনটো কথা কৈছা বাৰু?
এ কি বুলি কয় মানে গোটেই টাস্কসোপা কমপ্লিট কৰাৰ কিবা ৰেজিষ্টাৰ নহয় বুলি এনেকে মানে ৱেইট কৰিবলে কয় এইটো তাৰপৰা ৰেজিষ্টাৰ হয় মানে।
উম--জানো তেন্তে।
এইটো সেইবোৰ বাদ দিয়া এইটো কি ক'বাত ফুৰিব যাওঁ বলা জি'ৰ যাবি?
এই জিৰ বা টাৱাং চাইডে মেচুকা যাও নি মেচুকা?
অ বেয়া নহয় কিন্তু জেগাটো মই দেখিছিলো অ নহলে গ নহ'লে গোলাঘাট নহয় গুৱাহাটীত কিবা এটা কি আছিলে এইটো এডভেঞ্চাৰ কিবা কিবি এনেকুৱা আছিলে। মানে তাত আমি ৰিভাৰ ৰাফটিং কৰিব পাৰিম, স্কাই এইটো কৰিব পাৰিম, কিবা গ্লাইডিং কৰিব পাৰিম পেৰাছুট জাম্পিং গুৱাহাটীতো আছে, গোলাঘাটত টো আছে জি জিপ লাইন আছে।
তাকে যাওঁ নিকি ফুৰিবলে?
অ যাব পাৰি আক অ আৰু এইটো কি বোলে তাত বোলে এতিয়া অফাৰ চলি আছে কিবা বাৰশ টকাটো দিলে তুমি তই যি কৰ সেই চব ফ্ৰী বোলে।
বাৰশ টকা দিলে কি কৰিব লাগে?
মানে চব ফ্ৰী বোলে মানে আ কিবা কম্ব পেক নে অ মানে আনলিমিটেড ৰাইটছ এইবোৰ আৰু। অ অ। এইটো কি কয় তাৰপৰা লখিমপুৰতো মেলা আহিছে নহয় জলপৰী।
অ মই তালে যাম নহয়।
কেতিয়াকে?
ফাইভ জুলাই।
ফাইভ জুলাই কেলে?
আছিলে গাঁৱত আৰু যাবি নি
পাৰি কিন্তু গাড়ী ভাড়া বঢ়াই দিলে আকৌ। এশ উম।
উম আকৌ তাত এ হেৰি পাৰ। পাৰ্চন ওৱান টুৱেন্টি লাগে। সোমাবলৈ এণ্ট্ৰি ফিজ মই নাযা মই তাকে নাযাও নেকি।
মনটো মৰিয়ে গ'ল ন।
বলাক হেৰিবিলাকক উঠায়েই ওৱান টুৱেন্টি নলয় নেকি এণ্ট্ৰি ফিজ ওৱান টুৱেন্টি লৈছে।
টো এনেই কিবা কষ্টিউম এটা পিন্ধি লৈ পেলাই এই ইনে নৰ্মেল মানুহ হে
অ' সেইটোৱেইটো।
এ সিহঁতে পানী বিলত যি
উম। এনে মানুহ কেইটা চাবলে আৰু অ'। সুধিছিলো ৰিপলাই নাই অহা।
চালে নাই।
চোৱা নাই।
অ', অ' ইগনৰ কৰিছে তেনেহলে চাগে।
ব্লক কৰি থব পাৰে দেই।
চিন ডবল টিক আহা নাই নেকি।
অহা নাই।
কৰি থৈছে চাগে।
কৰি থৈছে যেন লাগিছে।
তুমি তাই পিয়াৰ ঠুকৰাইছিলা যে।
তাকে হে এনেকুৱা হয় থাকিলে কথাটো।
য়া
অলপ চলপকে
উম। কালিতো দেখিছিলাই ৰিগ্ৰেট হ'ব। বলগীয়া
তেওঁ কি কৰিবা আৰু মানুহ জীৱন।
মানুহে জীৱনতে ভুল কৰে।
সেইটোৱে অ' হেল্ল' হেল্ল'। অকে অকে হৈ গল টাইম।
হ'ল জানো অ' হ'ব। বাই বাই।